হেল্ল'
অ ক
কি কৰি আছ?
এই পথাৰতে বহি মাছ চাই আছো, ধেই মাছ হৈছে মানে পথাৰটো মাছ আহিছে, পুখোৰীতো মাছ আহিছে।
মাছ মাৰিলি?
মাৰিম বুলি ভাবি আছো পৰুৱা চাক বিচাৰি আছিলো এই আমলি পৰুৱা টোপ। তাকে চাইছো দেখিছো এটা নতুনকে বনাইছে, তেওঁ ভাঙিলে ওলাই নে নোলাই সেইটো ভাবিয়ে ভাঙা নাই।
এ মই বৰশী বনাই আছো বল নদীত যাম আজি।
সেই নদীত নাযাওঁ মাছ মাৰিবা।
এই কিবা বামী বামী পোৱা যাব ডাঙৰ ডাঙৰ।
এৰি কুচিয়া ধৰিব হ'লে, এই আমাৰ পথাৰত কি এতিয়া কুচিয়া নাপাম নেকি?
এ এতিয়া নাহেতো অলপ কেইদিন পা ৰখি যা পাছত আহিব।
কুচিয়া ধৰিব কেনেকে ধৰ ইলেক্ট্ৰিক দিয়ে ধৰ নেকি?
অ হেৰি মেচিনটো ধৰিব পাৰি তেতিয়া থাকিব লাগিব না
অ তই কি দোকানত আছ?
নাই মই ঘৰতে আছো ঘৰতে মই হেৰি বনাই আছো বৰশী বনাই আছো।
আচ্চা।
যাম নদীত যাই কিনে মই বামী মাছ ধৰিম আজি।
আচ্ছা কোন কোন যাবি?
মই অকলে যাম আৰু নাই নাই কোনো লগতে তই গ'লে ব'ল।
কেইটা মানত যাব বাও আক তই।
কেইটামান এই পাঁচটামান বজাত যাম। এ ৰাতি শো ৰাতি অলপ ৰাতি হোৱাৰ আগে আগে সন্ধিয়া টাইমত।
কছা আহিবি কেতাত?
উম আহোঁতে আহোঁতে আঠটা মান বাজিব।
সেই ইমান দেৰি কৰিব নোৱাৰিম গালি খাব লাগিব ঘৰত।
এ ঘৰত কোনে গালি দিব তই কি তই তোৰ ল'ৰা মানুহ হয় না কোনে গালি দিব ঘৰত। তোক ছোৱালী হয় কি ন তোৰ ফাদাৰ চাই না ঘত। তোৰ ফাদাৰ চাই নাপাই না তোক ফাদৰক কৈ দিবি যে কৰি আছিলো, কিবা কিবি মানে এক্সপিৰিয়েঞ্চ লৈ আছিলোঁ মানে তেনেকে কিবা এটা, মিলাই কৈ দিবি আৰু।
তাকেই ন মাছ মাৰি আছোঁ। বোলে ক'ব হ'ব পইচা দি আছোঁ মাছ কিনি আনাগে বুলি দৰকাৰ নাই এনেকে ক'ব মোক।
উম আজি আজি যাম। আজি আজি নদীত যাম নদীত কিবা বেটৰী বেটৰী লৈ যাম।
বেটেৰীটো বোলে আক বেয়া হৈছিলে।
এ ঠিক কৰিলোঁ মাত্ৰ ঠিক কৰিলোঁ এ মানে এতিয়া কি হ'ল জানা মানে। এই যোনটো ডাঙৰ বেটেৰী আছে অলপ সেইটো মানে কিবা ভিতৰত কিবা, মানে এচি এ এচিড টো যে মানে যোনটো এচিড থাকে। এইটো অলপ কমি গৈছে সেইদিনা হে মই ভৰালোঁ। মানে একদম বেছি ভৰাই দিছো একদম নাক, মুখে মুখেদি মানে বে নাকে মুখেদি পানী ওলাই আছিলে। সেইটো মই চাৰ্জত লগালোঁ একদম মানে গো যেইখিনি টাৰ্মিনেল চাগে একে হৈ গ'ল ত একদম একদম গৰম, লগে লগে লগোৱা লগে লগে পুৰা, গৰম হৈ যায় মানে চাৰ্জত বহোৱাৰ লগে লগে একদম মানে চাৰ্জে ন আৰু চাৰ্জ। নলয় আৰু মানে যোনটো মেচিন আছে ইনভেটাৰ টো বহুত পেচাৰ, পাই থাকে পাছত মই, চালোঁ যে একদম পুৰা ভৰ্তি হৈ আছে পানী পানীটো খালী কৰিলোঁ আনলোড কৰিলোঁ আৰু, আৰু এটা যোনটো অলপ সৰু বেটৰী আছিলে এইটোকো এইটো এইকেইটাৰ মানে, তাৰমিনেল চাৰমিনেল মানে ভালকে ঠিককে লগালো, তাৰ পাছত অকে হৈ গ'ল এটা বেয়া হৈ গ'ল।
অ বঢ়িয়া বঢ়িয়া তাপাছত এতিয়া,
হা হা।
তাৰপিছত এতিয়া এ তোৰ দুটা বেটাৰী আছে।
অ দুটা বেটেৰী দি হৈ যাওঁ মানে অলপ কম টাইম ধৰ তিনিটা বেটৰী হ'লে বেটেৰী হ'লে, তিন ঘন্টা মান মাৰিব পাৰিম যে দুটা বেটেৰি আছে দুই ঘণ্টাত টো আৰাম চে হ'ব।
আ কাৰণে, এবাৰ এটা বেটেৰীত ভলটেজ কিমান পৰে মানে?
ভলতেজ যোনটো মোৰ মেচিনটো আছে এইটো তোৰ। তু ফৰটি নহ'লে তু ফিফটি মান দি দিয়া
আত্ছা মানে কিমান ডাঙৰ মাছ কিমান কিমান কিমান ডাঙৰ মাছ মৰি যায় বাৰু কিমান ডাঙৰ মাছ মাৰিব পাৰিম মানে আধা কেজি
আধা কেজি ন আধা কেজি তিনিপুৱামান
মাছ লৈ কথা আছে না মাছ লৈ কথা আছে না। এতিয়া কি মাছ মাৰিব হৈছে আছে তো তই পুখুৰী মাছ যোনকেইটা হেৰি মাছ আছে না এই কাটলা চাটলা কি বুলি কয় সেইকেইতাতো মৰি যাব একদম আচা নিচে মৰি যাব, আৰু এই শ'ল মাছ যোনটো আছে, কেইটাই ইমান জল্দি নমৰে।
আচ্ছা,
মানে দৌৰি দিয়া নাই সেইতে, শ'ল মাছটো একদম লগোৱা লগে লগে জপিয়াই দিয়ে।
হেই কি ক'
সিদিনা মই গৈছিলো পথাৰত হা, যি ডাঙৰ ডাঙৰ শ'ল মাছ আছে লগোৱাৰ লগে-লগে যি যেনেকৈ ওপৰেদি জঁপিয়াই যায়।
তেত্তে ধৰিব নোৱাৰিলে আৰু মানে ন,
উমহু, উমহু,
এটাও নোৱাৰিলি নে?
এটা মানে সৰু-সৰু যোন কেইটা আছে, শ'ল মাছৰ পোৱালি এই কেইটাও ধৰিছিলো। দুটা নে তিনিটা ধছিলো। উম' ডাঙৰকেইটা ধৰিব নৱাৰিটো। উম' এতিয়া এতিয়া যাম আকৌ নদীত যাম আজি নদীত যাম কিমানটো পাও চাও। মানে পানী বেছি হৈ আছে একদম নদীত মানে পানী পানী আহছে না বৰষুণৰ কা পানী, তাৰ কাৰণে উম মানে মাৰাটো প্ৰব্লেম হৈ যায়। তোৰ মাছটো যে মাৰি,
শুনা, শুনা, শুনা সিদিনাখন যে বৰালি মাছ মাৰিছিলে যে তহঁত,
বৰালি অ পাছত-
কেইটা মাছ পালে ত,
এইটো দুটা নে তিনটা পাইছিলে, একদম মানে ইমান ডাঙৰ নহয়। ধৰ এটা আধা কেজি মান আছিলে আৰু দুটা সৰু সৰু একদম।
সুধিচিলি সুধিচিলি তই,
এ মই চাইছোগে নিজে,
আক তোক মই কালি সোধোতে তই কলি বোলে নাজাও বুলি।
নাজানো মই তোক এনেই কৈ আছিলো, তেতিয়া মোৰ মোৰ মানে মোডটো অলপ মানে বেলেগ- বেলেগ আছিলে। অ এনেকা পাতিও পাৰোতো একদম ৰছী লাম্বা কে ৰছী এটা লগাই। অ ধেৰ বৰালি মাছ আছে বে আমাৰ নদীতে এইবাৰ ধেৰ বৰালি মাছ আছে।
যাব লাগিব অ ৰছী যোগাৰ কৰিব লাগিব, বয়- পইচা ৰখি আছে অহ, ৰছী যে কিমান মান-
অচি- এই ৰছি তই কিয় টেনচন লৈ আছো, এই তোৰ ঘৰৰ ওচৰতে ক পথাৰ আছে। তাত কিমান গৰু-চৰু বান্ধি থৈ দিছো, তাৰ পৰা লৈ আনিবি কাৰোবাৰ এটা।
এ এইবোৰ কথা নক
কেলে? এই চাই নাপায় ন কোনোই পাছত আকনি লগাই থৈ আহিবি।
সেই, নাই এডাল ৰছী মিটাৰ কেনেকে মিটাৰ কেনেকে
মিটাৰ মিটাৰ নহয় কেজি কেজি চিষ্টেম। এতিয়া প্লাষ্টিকৰ কেজি কিমান আছে? প্লাষ্টিকৰ বহুত দাম বাঢ়িছে মানে ৰছী যোনটো স্পেচিয়েলি ত অৰিজিনেল ৰচী যে এইতো কিবা কি বুলি কয়, নাইলং নাইলঙৰ ৰ ৰচী এইটোতো ছিক্সটি ফাইভ টকা নে কিমানকে পোৱা।
ছিক্সটি ফাইভ এক পুৱা।
উম তে কেজি কিমান হয়?
ছিক্সটি ফাইভে ষাঠি চাৰিটা ক ছয় ছয় চাৰি গুন নে ছয় বাৰ। টু ফৰ্টি হ'ব আৰু পাঁচ অ টু ছিক্সটি অ ছিক্সটি ফাইভ নহয়।
টু ছিক্সটি টকা কেজি। ত ভাবিলো আম, এই এক কেজি নেলাগে চাগে।
হম।
এক কেজি এক কেজি নালাগিব চাগে। উম আমি পাতলাটো দিম না পাত পাতলাটো ডিম না অলপ। টো দিম না থ থ্ৰী এম এম যোনতটো ৰচী আছে না সেইটো দিলে হৈ যাব। থ্ৰী এম এম টো।
যদি ছিঙি দিয়ে?
এ চিঙি দিয়ে, ইমান জল্দি চিঙি দিব নেকি?
বোলে এবাৰতে বোলে আমি ধেৰ ধৰি লো তই পঞ্চাশটা বৰশী বাইলি পঞ্চাশটা বৰশী বোলে পঁচিছ তা লাগিল মাছ পচিছ
এ চে মই জোপি দি চিধা নদীত জপিয়াই দিম মই তেতিয়া। নাই বেছি পানী নাই না। আৰু তইতো সাঁতৰিব জানোৱাই চাগে? মই নোৱাৰিলো কি হ'ল।
সতুবটো জানোৱ বাৰু বহু দিন হ'ল সতৰা নাই। সতুৰিব মন গছে পুখুৰীনে মানে আমৰ নতুন পুুখুৰীটো অলপ লেতে তেওঁলকে দেখি আছে যে। আৰু মানে মোৰ এই মাটিটো মানে পুৰা খন্দা নাছিলে। মাটিৰ পৰা বোলে কিবা তলৰ পৰা বালি ওলালে বোলে পুখুৰী খন্দা হয়, হয়নে?
অ আমাৰ মানে কিবা লে
এই বালি ওলাব লাগে পুখুৰীত। বালি ওলালে মানে কি হয়, বালি ওলালে মানে কি হৈ জানো, মানে তোৰ পুখুৰীত পানীটো যোনটো আছে সেইটো মানে লেতেৰা হৈ নাথাকে। একদম গোটেই ইটাম মানে ইতাম মানে চাফাই চাফা থাকিব। তোৰ মাছটো খাই অল মানে ইন্টাৰেষ্ট লাগে। মানে চাহ পানীৰ মাছ যোনটো থাকে, সেইটো খাই তোৰ ভালে লাগিব ন। উম নহ'লে বোকা-বোকা হৈ থাক কেলে একে মাছখিনি মাছখিনিও তোৰ বোকা খাই থাকে বোকা-চোকা জি তি খাই থাকে। ত' মাছ কেইটা ইমান ভাল নালাগে।
আমাৰো সেই বোকা বোকা হৈ আছে, ঘোলা ঘোলা হৈ আছে পানীটো।
উম মুঠ উম তলৰ কিবা মাটিৰ তলৰ বালি উলিয়াব লাগে তেতিয়াহে ভাল লাগে মাছ।
অ, হেৰি কাটলা কাটলা মাছ কাটলা মাছে বোলে বোকাটো খাই পেলাই?
অ কাটা মাছৰ কাৰণে তই বেলেগ মাছক কিবা হেৰি কৰিবি নেকি?
নহ কাটলা কাটলা এৰি দিওঁ আৰু পুখুৰীত, তেতিয়া বোকাতো
ইমানটো বোকা আছে কাটলা মাছ কিমানতা এৰিব লাগিব ভাব।
এৰি দি দিম পুৰা পুখুৰী ভৰ্তি কৰি দিম লাগিলে।
অ, পুখুৰী ভৰ্তি কৰি হ ত তই ভাত খা কাৰণে তো অ, তোক মই ইমান ডাঙৰ এটা কিবা পথাৰ নি থৈ আহিম তই গোটেই দিন তাৰ পৰা ভাতে খাই থাকিবি ন? তেনেকা টাইপৰ কিবা, ধেৰ এৰিব লাগিব মানে তোৰ পুখুৰী যোনটোত আছে যোনটোত কিবা বোকা আছে না তলফালে সেইটো পুখুৰীত অকল কিবা, অ অকল কিবা কাটলাই এৰিব লাগে। বেলেগ মাছ এৰিব নোৱাৰো তাত, কাতলা আৰু কিবা এই শিঙি শিঙি মাছটো আছে না শিঙি মাছ। এইটো এৰিব পাৰ, ছিঙি মাছ
এইবোৰ এইবোৰ মাছ নেৰু কিয় জান, এইবোৰ নেৰু মানে। ধৰ মানুহ নামিলে ধৰ ক্ষতি নকৰা মাছ এৰিম।
এ ক্ষতি নকৰে এই ক্ষতি কিয় কৰিব এইতো অ, কিবা হেৰি ধৰিব গ'লে ক্ষতি আৰু ক এই তোৰ শিঙি মাছ যোনটো আছে না
আহ।
শিম শিঙিমাছ যোনটো আছে না ইটো কিমান ক কিমান টকা হৈ আছে জান?
কিমান?
সাতশ নে আঠশ টকা কেজি, অৰিজিনেল যোনটো। লোকেল।
উম তই ভাবি চা এতিয়া এক কেজি হলে কিমান টকা পাই যাবি।
সেনেকুৱা পাৰিম পাঁচ টকাকে পিছ আনিব পাৰিম।
কৰপৰা?
লগৰটোৰ
অ লৈ অ-অ-অৰিজিনেলটো আছে নে লোকেলটো আছে নে নে চালানীটো? লোকেলটো হ'লে ভাল লোকেলটো মানে দাম বেছি থাকে।
অ সেই লোকেলটোৱে আনিম।
অ লোকেলটো আনিবি লোকেলটো অনিলে মানে, তোৰ মানে অলপ টাইম লাগে ডাঙৰ হওঁতে। কিন্তু দামটো যে একদম বহুত দাম পাই যাবি।
আত্ছা। এৰিব লাগিব ৰ, তাকে চাওচোন কি কৰিব পৰা যায়।
অ এৰি দে নহ'লে কি কৰিব আকৌ বোকা আছে ইমান বোকা আছে বোকাটো তই বহি থাকিবি নেকি, বোকা আছে যদি তই হেৰি এৰি দে। শিঙি মাছ আনি এৰি দে, আ শিঙি শিঙি মাগুৰ আৰু কিবা কিবি।
পুখুৰীতো খান্দোতে মানে ঠিককে নাখান্দীলে, ভাঙি ভাঙি চাইডটো ভাঙি ভাঙি আহি আছে।
কিন্তু নতুনটো নতুন পুখুৰীটো না? উম নতুনতো ভালকে খান্দা হোৱা নাই, মানে চিধা একদম চিধা গাঁত খান্দি দিছে যে অলপ কিবা হেলনিয়া টাপৰ কৰিব লাগে।
অ', সেইটো নকৰিলে মানে। এতিয়া সেইটোয়ে তাকে ভাবিছোঁ গোটেই -
একদম হেৰি কৰি দিছে, একদম ওখকে - থিয়কে কিবা খান্দি দিছে যে।
সেইটোৱে। এতিয়া এইটোক- এইটো এতিয়া খান্দিব গ'লেও, এতিয়া আকৌ ঠিক কৰিব গ'লেও এতিয়া পইচা লাগিব।
পইচা লাগিব। তই হেৰি কৰিব পাৰোঁ, এই বস্তাত বালি ভৰাই চাইডে চাইডে ৰাখি দিবি, হৈ যাব।
হ', গুড আইডিয়া।
নহ'লে তোৰ আৰু বেছি পইচা যাব না। বস্তা লৈ যাবি বস্তা, বস- তা লাগিলে লৈ যাবি। মোৰ দোকানত ধেৰ বস্তা আছে চাউলৰ। পঁচিশ কেজি চাউলৰ বস- তা যোনটো আছে ন', সেইটো বস্তাত - তই মাটি ভৰাই-ভৰাই একদম কিনাৰে কিনাৰে পাতি দি, কিবা ম' - হেৰি কৰি দিবি, বেৰ নিচিনা বনাই দি, ৱালৰ নিচিনা বনাই দিবি। একদম, হেৰি হৈ যাব একদম।
সেইটোৱে কৰিব লাগিব ৰ', তাকে ভাবি আছোঁ। নহ'লে মানে গোটেই যদি চাই পাৰটো ভাঙি যায়, নহয় যে- পুখুৰীও মানে -
লাহে লাহে ভাঙিয়ে যাই থাকিব। লাহে লাহে ভাঙিয়ে যাই থাকিব। এবাৰ ভাঙা ধৰিছে না। অ' আমাৰ ফা, আমা-আমাৰ - ফালে এনেকুৱা হৈছে ত'। ফিল্ডে, ফিল্ডৰ লগতে যে এটা এ', ডাঙৰ - পুখুৰী আছিলে, যায় পাইছোঁ ত'?
অ', দেখিছোঁ।
অ', তাৰ কিবা চাইডে চাইডে জোনটো - কিনাৰ কিনাৰটোত একদম গোটেই ভাঙি ভাঙি একদম ফিল্ডৰ মাজলৈকে আহি গ'ল এতিয়া। অ', মাটি পেলায়। কিন্তু মাটিত পেলালে কি হ'ব? পানী আহিলে নতুন পানী আহঁতে - কাটি লৈ যায়, ম' কিবা হেৰিখিনি।
পুখুৰটোহে ভৰ্তি হৈ যাব এনেকে মাটি পেলাই থাকিলে।
অ', প'-ভ-ভৰ্তি হৈ গ'লে কি হ'ব? আকৌ যে কিনাখিনি - ভাঙি আছে। ভাঙি-ভাঙি একদম ফিল্ডৰ মাজলৈকে আহি গৈছে।
উম। আকৌ হেৰি, ক'বাত এই মাজতে মই ৰিল এটা দেখিছিলোঁ হা, ত' ক'বাত বোলে পাহাৰৰ পৰা মানে - এই যে পানী যে, পানী এনেকে নদী সৃষ্টি হয় না।
উম উম।
তেনেকে মানে এজেগা পৰা খালি পানী ওলাই গৈ আছে, মানে একো নাই অকণমান -